হেল্ল'?
অ'! কোৱা?
কি খবৰ?
ভাল, তোমাৰ?
ভালে দিয়া। কি, কি কৰি আছিলা?
এ, মই এনে, আছোঁ। ৰ'বা, কিনো কৰিম আৰু।
মইও এনে আছিলোঁ।
সঁচাই। তুমি এতিয়া, ডান্সৰ ক্লাছত নোযোৱা নেকি?
যাওঁ। এই, এইকেইদিন মানে, গেপ দি দিলোঁ।
উম।
কিয়? তুমিও কি, ক্লাছ-শ্লাছ ল'ম বুলি ভাবিছা নেকি?
অ'! মই তোমাৰ লগতে, একেলগে ল'ম বুলি ভাবিছোঁ! ভাল লাগিল হয়। শিকাও হ'ল হয়।
উম, সেইটোৱেই! ল'ব পাৰা কিন্তু। এই, দুইমাহ হৈ গ'ল, ক্লাছটো বন্ধ হৈ আছে। সেইকাৰণে, মন-চনো ভাল লাগ নাই, কিবা। মোৰ কিবা নৃত্য কৰি নকৰি পিনে ঘৰত বহি থাকিলে, একদম মন-চন বেয়া লাগি যায়, আমনি লাগে! এই, কাম কৰিবই মন
অ'! একো এক্টিভিটি কৰা নহয় যে।
উম। আৰু এইটো, নৃত্যটো এনেকুৱা বস্তু মানে, তুমি ঘৰতো কৰিব পাৰা। কিন্তু, কি জানানে? ক্লাছ ল'লে, বেছি ভাল হয়। কাৰণ, তুম তুমি ঘৰত অকল, মোবাইলটো চলাওঁতে, তোমাৰ গোটেই দিনটো গুচি যায়। আৰু তুমি ক্লাছ ল'লে মানে, তোমাৰ কিবা এটা থাকি যায়। অ'! মানে, পইচা দিয়েই তুমি শিকি আছা ন' সেইকাৰণে, তোমাৰ এটা মগজুত থাকি যায়। অ'! যাব লাগিব, নহ'লে ক্লাছটো
সেইটোৱে।
ইমান গমেই নাপাওঁ।
খুলিলে মোক জনাবা না? মইয়ো মানে, জইন কৰি ল'ম।
অ'! জনাম দিয়া, ভালে হ'ব তেতিয়া আমি, একেলগে অহা-যোৱা কৰিব পাৰিম। আৰু এইবোৰ,
মানে এই নেটৱৰ্ক চেটৱৰ্ক কৰিব নে কি? মইতো তোমাক আগতে কৈছিলো ল'বা বুলি তুমি নল'লা
অ'অ' তাকে। তেতিয়ালৈ মানে আধাখিনি কমপ্লিতে হলে হয়।
বি আগতে কৰি ল'ব লাগিছিল। মই সেইবাবেঠিক কিনকে মানে আছে ন
মোৰ মানে এই, এই মডাৰ্ণ ডান্স শিকিব মন এইবোৰ ইচ্ছা নাই।
এই ফেষ্টিভ হ'ব লাগে
অ',
ল এতি মানে শৰি সুস্থ হৈ থাকে।
মানে ধৰা টভিত দেখি, দেখি কালছাৰেল প্ৰগ্ৰোম বিলাক। মানে মোৰো মানে শিকো, শিকো লাগি গৈছে ইনষ্টা ৰিলত আহি থাকে ইমান ধুনীয়া ধুনীয়া ডান্স মানে, মোৰো ইচ্ছা যায় আৰু তেনেকে কৰিব। এ মায়ে ক'লে তই লগৰ জনীৰ লগতে হেৰিত এ মানে জইন কৰি ল।
ঠিকেই কৈছে।
তুমিতো বিহু খুব ধুনীয়াকে পাৰা।
অ', মে একদ ভ
অ'অ' অ',
আৰু
আৰু
অ' আৰু কিন্তু ডান্সৰ বহুত উপকাৰিতাও আছে ন।
উম,
ভাল ব্যায়াম। শৰীৰটো সুস্থ থাকে আৰু ৰক্ত সঞ্চালনো ভালকে হয়।
অ', জানাই তোমি। সেইখিনি ভাল আৰু। অ' ডান্স বুলিয় নহয় তুমি যোগা চোগা কৰিলে মানে ভাল আৰু।
সেইটোৱে। আৰু ডান্স কৰিলেতো স্বাস্থ্যও উন্নত হয় মনতটোও ভালে থাকে।
ভাব
উম, সেনেকে পাৰি।
এইটো ঠিকে আছে মানে মানে মোৰ ডাঙৰ এ দেই মান ডাঙৰম
অ' পাৰ্ফৰমেন্স।
ত'
অ',
এনেচ
বা দৰ্শকৰ মানে
আৰু তুমি হেৰি ডান্স কৰিছা নে স্কুল কলেজত?
অ'মই স্কুলতো আগতে মানে
অ',
উম, উম, উম, উম।
কৰি কেতিয়াবা?
মই মানে কলেজত এবাৰ কৰিছো, ইমান পোৱা নাই।
সঁচাই।
স্কুলত তুমি এবাৰ কি?
অ'অ' মঞ্জু মেমে শিকাইছিল অ'
সঁচাই। তেতিয়া কথা বেলেগ আছিলে, এতিয়াও টো ডাঙৰেই হৈ গ'লো।
উম, কনফিডেন্স লাগিব।
সেটোৱেই।
নহয়।
সঁচাই।
মই তোমাক আমি দুইজনী যাম মোৰটো হয়েই কল
অ',
মানে ইয়াৰ্ছ টো কমপ্লিট হ'ব আৰু তোমাৰ চাগে এতিয়া, বেলেগ মানে ক্লাছতে দিব চাগে।
অ', আমাৰ অসমতটো বিহু ডান্সটোৱেই বেছি, মানে ফেমাচ ন?
উম, উম। সেইটো হয়, কিন্তু
অ',
পৰিচিত। আৰু তেনেক ।
তাকে ভালে কৰিছা।
আৰু
সেইখিনিয়ে ক'লো যে মানে মেণ্টেলি ফিজিকেলি ফিট থাকে মানুহ এজন ডান্সৰ জৰিয়তে।
তুমি
হ হা, হা।
সকলোৱে কৰিছা অ'
এই ঘৰত থাকি, থাকি ডান্স কৰি কিনাব লাগিব অলপ। পেটটোহে বাঢ়ি গৈছে।
ন এইটো হ'ব লাগে অসমতো আম বিভিন্ন বিন্ন মান সোৱে বেছি কিন্তু আজিকালি লৰা ছোৱালী বিলাকে
উম,
উম,
এইবোৰ
এইবোৰতো বাহিৰত ওলাই গ'লে এইবোৰেই লাগে।
এইবোৰ মানে পঢ়াত ইমান ইজি বুলি ন দেখাত পিছত এনেকে
ইমান ইজি নহয়, মোৰ যে ফাৰ্চ একদম মানে অৱস্থা বেয়া হৈ গৈছে।
অঁ
একদম তোমাৰ একমাহ হ'লে হয়
উম আৰু ডান্সৰো তোমাৰ সামাজিক গুৰুত্ব আছে যেনে ডান্সে মানুহক একত্ৰিত কৰে আৰু বন্ধুত্ব আৰু একতাৰ ভাৱৰ ভাৱনাও বৃদ্ধি কৰে।
আৰু বিভিন্ন উৎসৱ বিয়াত অনুষ্ঠানত আৰু জাত তীয় দিৱসত মানুহ মানুহে একেলগে ডান্স কৰি আনন্দ উপভোগ কৰে ন।
উম তোমাৰ মানে বাহিৰত গে কিনে দাঞ্চ
অঁ ইচ্ছা আছে।
ভালকে এই কেই দিনতে
সেইটোৱে ভালকে শিকিব লাগিব। সেইকাৰণে ভাবিছিলো তোমাৰ লগতে একেলগে, হুম
অ' অ' মোৰ লগতে শিকিব পাৰিবা, এটা তুমি। আমাৰ এটা পাছত নো দাঞ্চটো এনেকোৱা বস্তু, তুমি অকল দাঞ্চ টো শিকিলেই নহ'ব। ঘৰত আহি
প্ৰেক্টিচো লাগিব। উম,
দাঞ্চটো অকল শিকা বস্তু নহয় যে আৰু যেনেকে আছে তেনেকে কৰিব দিব তেনেকে কৰিলা ক্লাছত তাৰ পিছত সদাই তুমি শুই থাকিলা, নাই তোমাৰ হানদ্ৰেদ পাৰচেন তাতে থাকিব।
সেইটোৱে।
তুমি যদি ক্লাছৰ যদি মানে, ফিফটি পাৰচেন শিকিছা, ঘৰতো ফিফটি পাৰচেন লাই তেতিয়াহে তুমি মানে কাৰণ প্ৰফেচনেলত মানে যাব পাৰিবা আৰু। পুৰা ভাল কে শিকিব পাৰিবা।
আৰু মই মানে এজনী বায়ে কৈছিলে কিবা ডান্সৰ এটা প্ৰগ্ৰেম হ'ব বোলে বাহিৰত, মানে মোক কৈছিল কৰিবা নেকি, মইতো নোৱাৰো।
উম।
ত 'সেইটোত যদি পাৰিলো হেঁতেন, উম পাৰিলে যাব পাৰিলো হয়। উম, সেয়াই ভাবিছো ডান্সটোতো লাগে, শিকাই ভাল।
উম মইটো তেনেকে ক্লাছ কৰি আছো। ঘৰত আহি তেনেকেই কৰি থাকো ম'বাইল টো চাই।
তুমি ক'বাত ছাঞ্চ পালে গুচি যাবা।
অঁ সেইটোৱেটো চাই নে, চাই আছো আৰু
অ।
চবকে মানে মই এতিয়া